হেল্ল' শুনিছা?
অ, শুনিছো তই শুনিছ?
শুনিছোঁ।
অ', অ', এই নাই এনে আছিলো ৰ তই?
আছো ৰ কি নকৰিম আৰু আজিকালি চচিয়েল মিডিয়াৰ বাহিৰে আৰু বেলেগ কিয়ে চাব লগা আছে।
উম, সঁচা কথা দেই আজিকালি মানে ইমান বেচি এইটো কথা কব গ'লে এইটো বেয়ে হৈ গৈছে যে গোটেই দিনটো এই ফোনটোতে লাগি লাগি সোশিয়েল মিডিয়া সে ৰীল হপাছাই চাই থোক ইউটিউব শৰ্ট চপা চাই থাকিম, বা কিবা কিবি এইবোৰ চাই থাকো এইবোৰ বৰ বেয়া কথা হৈছে।
সেইটোৱে মানে কিছুমান ক্ষেত্ৰত বেয়া কিছুমান ক্ষেত্ৰত আকৌ ভাল চচিয়েল মিডিয়াতটো ধৰি এতিয়া আমাৰ আধুনিক যুগ হিচাপত ধৰ কৰবাত গ'লে আমি মানু মাহঁতক ফোন কৰি কৈ দিব পাৰো যে মা ইয়াতে আছো বা অকল ইয়াতে নহয় কৰ'বাত বাহিৰত গ'লেও আমি সহজতে মানে মানুহ এজনৰ লগত কথা পাতিব পাৰো। বা ভিডিঅ' কল কৰিব পাৰো সেই হিচাপত মানে ক'ব গ'লে ভাল কিন্তু, আৰু কিছুমান ক্ষেত্ৰত ধৰ এতিয়া শিক্ষাৰ কথাই কওঁ মই বা কিবা এটা নাজানিলে আমি পতুককে চাই ল'ব পাৰো। কিন্তু সেই হিচাপত আকৌ কিছুমানে সেইটো চাই চাই আকৌ অভায়াস কৰি পেলাই নহয় সেইটো আকৌ বেয়া।
তাকে, আৰু নহয় সেইটোতো সেইটোয়ে এটা এটা ক্ষেত্ৰত আমি কব গলে ভাল হয় বিকজ আমি অ, এতিয়া চচিয়েল মিডিয়াৰ থ্ৰইদি আমি বিভিন্ন বস্তু জানিবও পাৰো ন। এতিয়া বাহিৰা দেশত কি চলি আছে সেইবোৰ আমি জানিব পাৰো। বাহিৰা কথা খ আমি শিকিব পাৰো নতুন নতুন বস্তু শিকিব পাৰো আমি যেনেকে বা আমি বাহিৰা মানুহকো লগ পাও ন চচিয়েল মিডিয়াইদি। কি কিন্তু তাতকে আৰু কথাটো উল্টাও পৰি যায় যেতিয়া আমি অ, কিবা বেয়া মানুহক লগ পাও বা বেয়া স্থিতিত পৰি যাওঁ। বা সৰু বাচ্ছাবোৰক ফোন দিলে সৰু বাচ্ছাবোৰে কিবা কিবি ক'বাত কিবা মেছেজ দি দিব কৰবাত কিবা পঠাই দিব সেইবোৰ বেয়া হৈ যায় মানে।
সেইটে আচলতে চচিয়েল মিডিয়াটো চলাব জানিলে ভাল কিন্তু যদি চলাব নাজানে বেয়া ধৰ কিছুমানে এতিয়া সেইয়া ভাল কামতো ব্য্ৱহাৰ কৰিছে ধৰ এতিয়া অনলাইন বিজনেচ বিলাক যিবোৰ কৰে বেৱসায় কৰে কিছুমান সেইবোৰৰ ক্ষেত্ৰত এইটো ছচিয়েল মিডিয়াতটো আকৌ বৰ বহুত ভাল হৈ গৈছে। আৰু কিছুমান এতিয়া কিছুমানৰ ক্ষেত্ৰত বেয়া বুলি ক'ব পাৰি যিবোৰে ধৰ অনবৰতে ফোনতে লাগি থাকে বা কিব শ শিক্ষাৰ ক্ষেত্ৰত বিশেষকে কিছুমান ক্ষেত্ৰত বেয়া হৈ গৈছে।
অ, সেইটো হয় এতিয়া শিক্ষাৰ ক্ষেত্ৰত ক'ব গলে তই এতিয়া কিছুমান ল'ৰা ছোৱালী যাৰ ফোন নাই সৰু ছাত্ৰ ছাত্ৰী মানে তোৰ ধৰি ল অ, কিমান কম অ ক্লাছ ফাইভ ছিক্স মান আছে সিহঁতে মাহঁতক ক'ব কি মই ফোনত কিবা প্ৰজেক্ট লিখিব লাগে বা কিবা চাই চাই লিখিব লাগে আৰু তাৰ পিছত ৰুমত যাই পিনে ৰিল চাই থাকিব বা কিবা বেলেগ বস্তু চাই থাকে ত' সেই তোৰ হিচাপে বেয়া হৈ গৈছে বস্তুটো।
অ।
অন্য ক্ষেত্ৰত এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে সঁচাকে ফোনৰ থ্ৰদি পঢ়ে ন' বিকজ বহুত এনেকুৱা ইউটিউবতে কিবা ক্লাছেছ পাই যায় য'ত এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই যায় বা এনেকুৱা পঢ়িব পাৰে যোনটো ক্ষেত্ৰত ভাল হয়, মোৰ হিচাপত কিন্তু সেয়া আৰু তই ভাল আৰু বেয়া কেনেকে কি কৰিব লাগে সেইটো জানিব লাগিব। এতিয়া সৰু বাচ্ছা হঁতেতো নাজানে কব গলে ন' সিহঁতক আমি শিকাব লাগিব। আৰু মোৰ হিচাপত সৰু বাচ্ছাৰ পৰা ফোনটো দূৰত ৰখাতো দৰকাৰী হয় যিহেতু সিহঁতৰ ব্ৰেইনটো তেতিয়া ডেভেলপিং হৈ থাকে ন' বাঢ়ি যায় আছেহে স্ক্ৰিন ত্ৰিন চালে মানে চকুও বেয়া হব, মাথাটোও সেয়া হৈ যাব ডাল হৈ যোৱা বুলি যোনটো কয় সেইটো বেয়া কথা হৈ যায় মানে
সেইটো আৰু এনেকুৱা হয় যে ছ'চিয়েল মিডিয়াত কিছুমানটো ভুৱা খবৰো পোৱা যায় যাৰ ফলত বহুতৰে মানে হাৰ্টত লাগে বা কিছুমানে বেছিয়ে ভাবি লয় ভুৱা কথাবোৰ সঁচা বুলি ভাবি কেনে আৰু আজিকালি চাইবাৰ হানিটো মানো বহুতেই হৈছে চাইবাৰৰ প্ৰব্লেমটোতো বহুত বেছি হৈ গৈছে বা কিছুমানে হেকিংও কৰে। ত' এইবোৰ ক্ষেত্ৰতো বহুত বেয়া হৈ গৈছে ছ'চিয়েল মিডিয়াটো আৰু মেইনলি কিছুমানৰ ক্ষেত্ৰত কি হয়, তই ব্যক্তিগত যিবোৰ কথা বা যি বোৰ ফটো সেইবোৰ আজিকালি অনলাইন যোগে বা ছ'চিয়েল মিডিয়াৰ যোগে মানে বহুত ধৰণৰ পাব্লিক কৰি পেলাই মানে কাৰো এটা সম্পৰ্ক এটা মানে ব্যাক্তিগত হৈ থকা নাই চবে কৰ'বাত গৈছে কৰ'বাত কিবা খাইছে চব সেইবোৰ দেখা পোৱা যায় আজিকালি।
অ', সেইটোতো আছে বাৰু আৰু সেইটো ঠিক আছে এতিয়া তই অ মানে এ কোনোবা এদিন গৈছ কৰ'বাত ওলাই খোৱা বোৱাৰ ফটো উঠাইছ' উঠাই পিনে তই অ', হেৰি কি কয় দিছ, সেইটো তই দুদিন পিছত দে এতিয়া বস্তুটো বেলেগ কথা এতিয়া তই যদি খাই খাই দি আছ' বস্তুটো আৰু তোৰ কোনোবা ফলছ বা কোনোবাই এ চাই পিনে তোৰ সেই জাগাটোলে যাই পাই তোৰ নিজৰ এটা ছিকিউৰিটি হিচাপেওতো কথাটো বেয়া হৈ যায় ন'।
সেইটোৱ, মানে মানসিক এইবোৰ চাই আৰু কিছুমানে বহুত বেছি মানসিক চাপতো ভোগে নহয়, সেইটো এটাও বেয়া।
সেইটোতো আছে এতিয়া কিছুমান মানুহে ভাবে যে এইজন মানুহে মোতকে ইমান বেছি উন্নত কৰি আছে আ মই ইমান কৰা নাই মইতো ডিগ্ৰেড হৈ আছোঁ সেইবোৰ বেয়া কথা। আচলতে ছ'চিয়েল মিডিয়া দি মানুহ ভোগাতো বহুত ক'মান হৈ গৈছে আজিকালি, বিকজ মানুহবোৰৰ সেইখিনি ছ'চিয়েল মিডিয়াত এনেকুৱা এটা জীৱন সিহঁতে দেখা পায়, বা কিবা এনেুৱা দেখা পাইছে বেলেগৰ ক্ষেত্ৰ ত' যোনো সিহঁতক লাগে যে মই কিয় নাই পোৱা ময়ো পাব লাগে। আৰু সিহঁতে সেইটো কষ্ট পায়, সেইটো আচলত ভুল হয় আচলত ছ'চিয়েল মিডিয়াত এটা বস্তু কোৱাই যায় যে যোনটো তুমি দেখা সেইটো আচল নহয় প্ৰায় এইটো অকল আধা আচল হয় আধা মিছা ত' আমি সেইখিনি বস্তু বুজাতো বৰ দৰকাৰী হয় কিন্তু বহুত মানুহ এইখিনি নুবুজে, এতিয়া সৰু ছাত্ৰ ছাত্ৰীহঁতেও বুজে সেইখিনি কথা। হতে ভাবে যে অ' মই ক্লাছ টেন, দশম শ্ৰেণী পাৰ হৈ পিনে মই চাকৰি পাম কিবা পাম একদম পইচা ল'ম। কিন্তু সেনেকুৱা নহয়, তুমি এটা বেচিক কলিফিকেশ্যন এটা তোমাক নিশ্চয় লাগিব। চবতে লাগে আজিকালি ন'? ত' সেইটো হোৱাটো দৰকাৰী হয় আৰু তাৰপৰি আমাৰ মা দেউতা তাহতেও বিভিন্ন কিবা বোৱা বাতৰিবোৰ অ' শুনা পাই পিনে উৰা বাতৰিবোৰ শুনা পাই পিনে বিশ্বাস কৰি লয় আৰু উল্টা পুল্টা কথাবোৰ কৈ দিয়ে আন কাৰোবাক সেইটো কথাাতটো বেয়া হৈ যায়।
সেইটোৱে, আৰু কিছুমান ক্ষেত্ৰত বাৰু ছ'চিয়েল মিডিয়াটো ভাল। যেনেকে ধৰ আমি কেতিয়াবা এই বহুত ধৰ দৰকাৰী এটা নিউজ খবৰ যিটো আমি হয়তো নিউজত চালে বা টিভি অন কৰিব লাগে। ত' সেইবোৰ বা নিউজ পেপাৰখন কালি যোৱা কালিৰ কথা বিলাকহে দিয়া আজিৰ কথাবিলাকটো আমি অহাকালিহে গ'ম পাম। কিন্তু সেইবোৰ খবৰ আমি বহুত মানে জল্দিকে আমি ফোনৰ জৰিয়তে মানে চচিয়েল মিডিয়াৰ জৰিয়তে আমি পাওঁ। কিন্তু সেই হিচাপত আকৌ কিছুমান ক্ষেত্ৰত বেয়া যেনেক কে আজিকালি ফোনটোৰ ইমান খবৰ পায় মানুহবিলাকে। চচিয়েল মিডিয়াৰ জৰিয়তে, তাৰকাৰণে আজিকালি মানুহে টিভিত নিউজো নাচায় বাচ পেপাৰো নপঢ়ে আজিকালি।
তাকে, বহুত বহুত মানুহেটো পেপাৰ লোৱাই বন্ধ কৰি দিছে ক'ব গলে ন'? আৰু ইমান বেছি এয়া হৈ গৈছে, মানুহবোৰে বাথৰুম গ'লেও ফোনটো লৈ যায়। যোনটো মই নাভাবো উচিত হয়। তই বাথৰুম গলেনো ফোনটো এটলিচত থৈ যাব পাৰ, বাথৰুমত ইমান দৰকাৰী নহয় তোমাৰ ফোনটো। মানে বাথৰুম লৈ গ'লেও ফোন লৈ যাব, আনকি এই মানুহবোৰে যদি লগ লগৰীৰ লগত কৰবাত ওলাই গৈছে ক'ৰবাত বোলে কেফে চেফে বহিছে বা ক'ৰবাত জাগাত বহিছে, কথা পাতিব কথা পাতা এৰি পিনে চবেই নিজৰ ফোনটো ওলাই পিনে ফোনত চাই থাকিব আৰু লগত বহি ৰীল পঠাই থাকিব। যোনটো কোনো যুক্তি নহয় মানে, তহঁতে বহিছ কথা পাত ভালকে। আলোচনা কৰ সেইটো ভাল কথা ন'?
সেইটোৱে। এ, লগ কৰা একো মিনিঙে আহি নপৰে যদি আমি ফোনে চাই থাকো, তাতকে আমি ঘৰত বহি ক কথা পাতিব পাৰোঁ। আমি ল'গ কৰো কি কাৰণে যাতে ভাল যিখিনি আমাৰ ধৰ বহু দিনৰ মূৰত লগ কৰিছোঁ, আমাৰ ভাল বেয়া চব কথা পাতিব কাৰণে লগ কৰা যায়। তাতেও যদি আমি অনলাইন চচিয়েল মিডিয়াই চলাই থাকো ত' আমাৰ লগ কৰাৰ কোনো যু তি আহি নপৰে।
তাকে, আৰু তাৰে উপৰিও এতিয়া চাবলৈ গ'লে তই চচিয়েল মিডিয়াৰ আমি বিভিন্ন মানুহ লগ পাও ন'? কিন্তু সেই মানুহবোৰ য যিমানে লগ পাই আছোঁ সিমানে আৰু চাইবাৰ ক্ৰাইমটো বেছি বাঢ়ি আছে মানে।
হুম, হুম। আচমতে সেইবোৰ, আচলতে সেইবোৰ মানুহে কিছুমান ক্ষেত্ৰত বা কিছুমান মানুহ আকৌ ভাল থাকে। কিছুমান ক্ষেত্ৰত অনলাইন যোগে তাৰ ধৰ মাতিলে অ' দোৰ ভালকে কথা পাতি পাতি পাতি লাষ্টত বোলে মাতিলে লগ কৰিব মাতিলে তাতে কিবা এটা কৰি দিলে, তেতিয়া আমি কাকো দুখো দিব নোৱাৰো ধৰ আমিতো নিজেও কথা পাতিছিলোঁ ন' সেই মানুহজনৰ লগত, আমিতো চোৱা নাছি লোঁ, সেইকাৰণে আচলতে নিজেও সাৱধানে থাকিব লাগে।
তাকে আৰু তাৰে উপৰি এতিয়া চচিয়েল মিডিয়াতো এতিয়া বাচ্ছাবোৰে যে চলাই আছে বাচ্ছাবোৰেতো ভুলত ভালত বা নিজৰ মাকহঁতৰ ডিটেইল বোৰ কেতিয়াবা কৈ থ কৈ দিয়ে যোনটোোৰ বিনিময়ত বহুত বেংকৰ কিবা কিবি হৈ যায় চাইবাৰ হৈ যায় বহুত কিবা কিবি হৈ যায় ন ত সেইটো বস্তু টো চোৱাতটো প্ৰয়োজনীয় হয় মানে।
আজিকালিটো বেংকৰ যে সেইটো বেংকটো অনলাইন যোগে ফ্ৰড বহুত হোৱা হৈ গৈছে মানুহবিলাকক এনে এনে ফ্ৰড হিচাপত চচিয়েল মিডিয়াৰ জৰিয়তে ফোন কৰিব আপোনাৰ এনেকুৱা এনেকুৱা হৈছে বুলি হ'ব বেংকৰ ডিটেইলচ বিচাৰি কিছুমান মানুহেটো নাভাবে বা নাজানেও সঁচা বুলি ভাবি ডিটেইলছ বোৰ দি দিয়ে তাৰ ফলত গোটেই বেংকৰ পৰা পইচা বিলাক ওলাই গুছি যায়।
সেইটোতো হয়েই, সেইটো আজিকালি ইমান বেছি ক্ৰাইম সেইটো ক্ষেত্ৰত হৈ আছে। আৰু তাৰপৰি এটা বস্তু যদি তই চাব যাও চচিয়েল মিডিয়াত এতিয়া ইমান বেছি এডেক্টিভ হৈ গৈছে আমি ফুনটো নোহোৱাকে আমি থাকিবই নোৱাৰো আগতে বাচ্ছাবোৰে আহি পিনে বা খাব কলেজ স্কুলৰ পৰা আহি ওলাই যায় খেলিব যায় বা কিবা কৰিব যায় বা অলপ কুচ কঢ়িব যায় আজিকালি মানুহবোৰে সেইটো নোৱাৰে মানুহবোৰে আনক খোজকাঢ়ি থাকিলেও ফোনত কথা পাতি পাতি খোজকাঢ়ি থাকিব বা ফোনটো চাই চাই খোকাঢ়ি থাকিব। বা তই চাব গ'লে সৰু বাচ্ছাবোৰ যি তোৰ আ, তিনি চাৰি বছৰীয়া বাত বাচ্ছাবোৰ দুই তিনি বছৰৰ বাচ্ছা সেইবোৰে সাত তই যদি কিবা খুৱাব যাও ফোনটো দিবই লাগিব ফোনটো নিদিয়া সিহঁতে একো নাখায়ে ত' সেইটো বহুত বেয়া এটা সেয়া হৈ গৈছে মানে
কাৰণ, আজিকালি মাক বিলাক হৈছে মডাৰ্ণ আৰু কষ্ট কৰিব নিবিচাৰে। নিজৰ ফোনটো দি কাৰণে ল'ৰা ছোৱালী বিলাকক খুৱাই কাৰণে থৈ দিয়ে কিন্তু ল'ৰা ছোৱালী তে সেইটো নাপাবে যে কিমান খাইছে কিমান প্ৰতিমান পৰিমানে প্ৰটিন খাইছে সেইটো নাভাবে, জাষ্ট খুৱাব লাগে খুৱাইছে আৰু।
উম, সেইটো সেইটো বেয়া হৈ যায় মানে যিয়ে হয় দে দে।
ঠিকেই আছে দে তে।
অ', অ'।